হেল্ল'। হেল্ল'! হেল্ল' হেল্ল' হেল্ল' শুনিছা নে?
হেল্ল' শুনা পাইছা?
অঁ হ বন্ধু কি খবৰ?
ভাল ভাল। তোমাৰ? কি কৰি আছিলা পিছে?
এ মই মুভি এখন চাই আছিলো।
হয় মুভি চাই আছা নে কি মুভি?
এই ধুৰান্ধৰ।
আচ্ছা ধুৰান্ধৰ কোনখন?
ত' ওৱানখন চালো টুখন চাই আছিলোঁ।
আচ্ছা টুখন নেকি? এ মজা বনাইছে বে সেইখন এইবাৰ।
তাতে অলপ ৰিয়েল কাহিনী ন চাই বেছি ভাল লাগে।
ৰিয়েলৰ মানে লগতে তোমাৰ দেখিছা নাই ডাইৰেক্টিং কি ধুনীয়া কৰিছে কি মজা ডাইৰেক্টৰ কৰিছে।
ৰিয়েল কাহিনী বিলাক এনেকে প্ৰেজেন্ট কৰে আৰু ভাল লাগে।
কি আৰু এক্টিং দেখিছানে নাই আৰু তাৰ এক্টিং লগতে তাৰ বহুতে তোমাৰ এন এছ ডিৰ পৰা পাছ আউট কৰাও আছে তো।
অঁ।
এন এছ ডি মানে তোমাৰ নেশ্বনেল স্কুল অফ ড্ৰামা বুলি আছে, য'ত তোমাৰ এক্টিং কৰিব শিকাই গভাৰ্মেন্টৰ হয় সেইখন।
অঁ এইবিলাকত অ মই তেনেকে ইমান নাজানো বাৰু।
আচ্ছ আচ্ছা গম পাইছো বাৰু, মই কৈ দিছো আক' নতুন কথা এটা জানিব পাইছা। নতুন কথা জানিবা আজিকালি তোমাৰ এতিয়াতো বহুত কিবা কিবি উলিয়াই দিছে তোমাৰ লাইক মিউজিকৰ ওপৰত তুমি পঢ়িব পাৰা।
উম।
তুমি গেমৰ ওপৰত পঢ়িব পাৰা, বা গেমৰ আজিকালি তোমাৰ ই স্পৰ্টছ এখন কলেজ নতুনকে বনাই দিম বুলি কৈছে। ইউনিভাৰচিটি তেনেকুৱা টাইপ, শুনিচাই চাগে। উম আজিকালি চব হৈ আছে লাহে লাহে। তাৰপিছত তোমাৰ ধুৰন্ধৰখন কিমান চালা, কিমান সময় গ'ল?
উম তোমাৰ তিনি ঘণ্টাটো মোৰ দেৰ ঘণ্টামান হৈছে আৰু।
দেৰ ঘন্টা গৈছে নেকি, ভাল লাগেতো কি এক্টিং ধুনীয়া আৰু ৰিয়েল লাইফ
এ এই বঢ়িয়া এক্টিং কৰিছে। মানে ৰিয়েল লাইফ মানে ৰিয়েল কাহিনীটো যেনেকে প্ৰেজেন্ট কৰিছে ন আৰু ভাল লাগিছে।
মানে একদম ধুনীয়া লাগিছে কিন্তু একদম ভিজনটো ধুনীয়া।
অঁ ' এই আজিকালি বহুত ধুনীয়া ধুনীয়া এ ক্টিং কৰিব এই তোমাৰ ছেম ছেম বাহাদুৰখনে চোৱা।
অঁ, ছেম বাহাদুৰ ছেম মানেকশ্বৰ ওপৰত এখন উলিয়াইছিলে। উম কি ধুনীয়া এক্টৰ ভিকি কৌশলটো ওৱান অফ দা বেষ্ট এক্টৰ ক'ব পাৰি ফাইনেষ্ট এক্টৰ।
মেকআপে চেকআপে এক তাৰ তাৰ সি নিচিনাই লাগিছে। হয়নে? তাৰ তাৰ গোটেই বডী লেংগুৱেজটো এডাপ্ট কৰি লৈছেগে
অ' সি গোটেইটো এডাপ্ট কৰিছিলে হা। একদম বঢ়িয়া ভিকি কৌশলে উৰিত কি ধুনীয়া কৰিছিলে।
মানুহৰ কিন্তু এটা টেলেণ্ট থাকে দেই এনেকা এক ভাল এক্টিং কৰাটো কিন্তু এটা বেলেগ টেলেণ্ট দেই।
একদম একদম, এইটো হয় তুমি বিকি কৌশলক দেখিছা নাই বিকি কৌশলৰ তুমি মাছাল চাইছা? মাছান মাছান মাছুম বুলি বিকি কছলৰ এখন ম'ভি আছে চাই চা তাপৰা মানি কানিয়া ঘাত দেখ নাই নহয় বেনাৰ ওচৰত। আহ হা হা হা হা হা ঢুকাই থাকে যে তাই বডিটো যে আহে লাষ্টত তো বেনাৰছত ঘাটত। হা সেই ঘাটত যেতিয়া বডিটো আহে।
সি বঢ়িয়া এক্টিং কৰেঔ সি লৰাটোৱে।
তাৰপিছত সি উৰি কৰিবলৈ আহিছে উৰিত দেখিছানে নাই বডীটো কি শ্বেপত আহিছিলে কৈ দিয়া দাতিটো ধৰে।
উম এই এইবিলাক আগ্ৰহ থাকে আগ্ৰহ আছে আৰু ভালকে এক্টিং কৰিব জানে পুৰা আৰু তেখেতৰ মানে এতিয়া ফেমাছবা সিঁতৰ ডাঙৰ ডাঙৰ ডাইটিচিয়ান আছে এনে এনেকা আছে ন ইজিও হয় ৱেট গেইন ওৱা উৱেট লচ কৰা।
হয় বাৰু সেইটো কিন্তু হ'লেও কনচেষ্টেট যেতিয়া মেটাৰ কৰে।
অ' সিহতৰ টেলেণ্ট আছে বহুত টেলেণ্ট আছে।
এ ভাল ভাল বিকি কচ'লক ভাল লাগে তাকে নতুন মুভিক। কি নো আহিছে ময়ো চাম বুলি ভাবি চাবহে পোৱা নাই সময়।
তাৰ এইখন যে চম্বাজী মহাৰাজখন ওলাইছিলে যে নামটো কি আছিলে ইভিয়েল বেছ কি বঢ়িয়া এক্টং কৰিছে তাত অ' চাবা চাবা কি এক্টিং কৰিছে তাত কি বডি ট্ৰানসফাৰ্মচাৰ কৰিছে সি তাত।
কি কৈছিল তোমাৰ ফেন নিকি মানে তুমি
অ' নহয় মানে সি তাৰ এক্টিংটো বহুত ভাল লাগে
ভাল লাগে ভাল লাগে দেই
আৰু তাৰ মানে মোৰ বেছিকে ভাল লাগে স্কিপ চিলেকচন সি এনেকে বোলে স্কিপ চিলেক্ট কৰে নহয় মানে তোমাৰ চিনেমাখনৰ মানে হেৰি উঠি যায় তা তাৰ কাৰণে
হয় হয় হয় তুমি হলিউড চোৱা নাই পিছে
হলিউড ইমান নাচাওঁ মই মই
বলীউড আছলতে তুমি হলিউডত এখন মুচি চাবা এখন আছে ইণ্টেষ্টেলৰ
ইনটেচষ্টেলাৰ
হয় ইনষ্টেটেলৰ মুভিত তোমাৰ ব্লে ব্লেক হল
অ'
ব্লেক হলৰ অলপমান কনচেপ্ট আছলতে বিজেনেৰি হয়।
আচ্ছা আচ্চা।
সেখন তুমি যদি চোৱা ন তুমি ভাল পাবা চাই পেলাই।
অঁ
তুমি সেইখনৰ কোৱালিটি চাই ভাল পাবা
অঁ
তাৰপিছত তোমাৰ তাক যোনটো যোনটো ব্লেক হ'ল দেখাই মুভিখনত
অ
সেই ব্লেক হ'লৰ মানে মুভিখনত যোনে তোমাৰ
মানে মুভিখনত কাম কৰা যোনে আনিছিলে ন ফিজিচিষ্ট আনিছিলে এজন নবেল প্ৰাইজ যোনে নবেল প্ৰাইজ পাইছিলে।
অ
সেই মুভিখনৰ কাৰণে সেই নভেল প্ৰাইজ পোৱা ফিজিচিষ্টজনে আনি পেলাই তাৰ পিছত গোটেইখিনি তোমাৰ ফৰ্মুলা যোনবোৰ ফিজিচিষ্টে উলিয়াইছে কোৱাণ্টাম মেকানিকছৰ বা তেনেকাৰ পৰা যোনবোৰ ফিজিক্স বাৰছত থাকে তাৰ পৰা সেই গোটেই ফৰ্মুলাখিনি যেতিয়া এটা ছুপাৰ কম্পিউটাৰত পুট কৰিছে
অ
তাৰপিছত যোনটো আউটপুট ওলাইছে সেই আউটপোটটোৱে মুভিখনত দেখাই কিন্তু তেতিয়ালৈকে কিন্তু বিল্লেগ হ'ল ক'বাৰ হোৱাই নাছিলে গোটেই ফটোখন ভাবা। মুভিখনত দেখাই ত মুভি খনৰ কথা কৈছো মুভিখন-
অ অ
মভিখনত তুমি যদি চোৱা সেই বস্তুখিনি তুমি ধুনিয়াকে দেখিবা
চাব লাগব ৰ ভাই ইণ্টাৰেষ্টিং লাগলে -
তোমাৰ ব্লেক হোলতো কথা জানাই চাগে ব্লেগ হল কেনেকা ধৰণৰ বস্তু? কিমান কিমান আজিকালি চব মানুহে ব্লেক হল ভালেই পায় মান ব্লেক হল ৰহস্যবোৰ এ সাইন্তিষ্ট তেয়া বিচাৰিয়ে পৰিছে আজিলৈকে
ইণ্টাৰেষ্টিং আ বস্তুটো ব্লে হ'লই পঢ়িসিলো অলপ
উম নাচা নাচা
আচছা তাকে মই এইবিলাক- এই ৰিয়েল বেষ্ট হিষ্টি কাহিনী বিলাক চাই খুব মোৰ ভাল লাগে
তুমি যদি আৰু এটা হিষ্ট্ৰ্ৰী চাবলৈ মন কৰে তুমি ৰকেট বইচ চাব পাৰা নাম তোমাৰ আছিলে হেৰি অপটো জাহাংগীৰ ভাবা যোনে আমাৰ নিউক্লিয়াৰ প্ৰজেক্তৰ কথা জনা ছাগে?
উম নাই নাই নাই নাজানো কোৱাচোন কি আছিলে
কথা মানে তোমাৰ আমাৰ যোনবোৰ আমাৰ মিছাইল বনে
অ অ অ অ অ পৰমানাণৱী লাক যে অ
অ পৰমাণুতকে তোমাৰ ইংলিছত কোৱা হয় নিউক্লিয়াৰ
নিউক্লিয়াৰ অ নিউক্লিয়াৰ
ৰেন নজনা নেকি নিক্লিয়াৰ যোনবোৰ মাৰিছিলে তোমাৰ অপাৰচন চেন্দডুৰত অপাৰেচন মাৰিছিলে ব্ৰাহ্মোচ
উম উম উম
আহৰিছা চাগে তুমি অলপমান? চ' সেনেককাবোৰ বনাবলৈ সেইবোৰ ইউজ হয় বা তেনেককা টাইপ তোমাৰ ধৰি ল আমাৰ ইলেক্ট্ৰিচিটি সেই নিউক্লিয়াৰ এনাৰ্জি দি আমাৰ ইলেক্ট্ৰিচিটি বনিব পাৰে বুজিলা
অ
এনেক এটা ধৰণ বস্তু নিউক্লিয়াৰ পাৱাৰত তমাৰ পৰা ইলেক্ট্ৰিচিটি বহুত বু পাৱাৰফুল বহুত আমাৰ জোনটো ইলেক্ট্ৰিচিটি আমাৰৰত আহে
অ
তুমি ভাবছা নেকি তোমাৰ ওচৰত পৰিছে বুলি
নাই নাই সেইবিলাকতো বহুত হেৰিয়াত
চোৱা তুমি কথাটো যদি ভাব লবলৈ যোৱা আম ইলেক্ট্ৰিচিটি বহুত দূৰ প আহ আছে কিন্তু
উম
বুজিছা নাই বস্তুটো বহুত দূৰ কিন্তু আমি ভাবোঁতেহে ওচৰ ওচৰ লাগে কিন্তু নহয় ওচৰ
অ
বুজিছা আমাৰ য'ত ইলেক্ কোৱা-
এইবিলাক ইণ্টাৰেষ্টিং প্ৰজেক্ চিনেমা চিনেমা বনে তাত ভাল লাগে চাই পেলাই।
উম
মানে যোনটো বস্তু পঢ়ি ইমান ভাল লাগে সেইটো যদি এনেকে চিনেমা টাইপ পৰ এটা ভিজুৱেল ইফ্টেটি দি দেখাই দিয়ে ন সেইটো সেইটো ইনটেৰেষ্টিং বেছি লাগে।
হয় হয় হয়দেই কথাটো।
কাহিনী কাহিনীচান বজাই দিলে। এ তোমাৰ বহুত ডাইৰেক্টই ধুনীয়া চিনেমা বনাইছে এইখন কাশ্মীৰ বিলাখনে চাই লোৱা। আমিতো কাশ্মীৰ ফাইলৰ অঁ অঁ কাশ্মীৰী পানী বিলাকক কেনেকে টৰ্চাৰ কৰিছিলে কেনেকে খেদিছিলে আমিটো তেনেকে ভালকে নাজানিছিলোঁ পঢ়িও পঢ়িবও ভাল নালাগিছিল। কেলে এই চিনেমাখন চাবো ইণ্টেৰেষ্ট এটা বাঢিলে।
কাশ্মীৰৰ মানে কাশ্মীৰ অলি পনিজপুৰ নহয় কাশ্মীৰ যোন যোন আছিলে
উম।
টুবি অনেজ কবলে গ'লে হিন্দুৰ লগত যোনখিনি অন্যায় হৈছিলে তেতিয়া সেই বস্তুবোৰ আমাৰ গোটেই অ গোটেই অল অভাৰ ইণ্ডিয়াত বা গোটেই আমাৰ ভাৰতবৰ্ষত কোনও নাজানিছিলে।
গোটেই ভাৰবৰ্ষতো আমিতো নাজানোৱেই কাশ্মীৰত কি হৈ থাকে ইমান বছৰ আমি থাকিলো। তাৰ পিছত এখন মুভি থ্ৰ দিয়ে আমি গম পাইছো।
তেতিয়া পা চবৰে ইণ্টেৰেষ্টটো বাঢ়িছে পঢ়া তাৰ ওপৰত পঢ়িছে ৰিচাৰ্চ কৰিছে।
সেইটোৱে কথাটো চোৱা এতিয়া মুভি এখনে মানুহক মানে পজিটিভলি বহুত এট্ৰেক্ট কৰে। কিছুমান মুভি থাকে তেনেকুৱা।
আৰু এখন আছিলে তোমাৰ কেৰেলা ষ্টৰিখন সেইখনো ধুনীয়া হেৰিত বনাইছে।
কেৰেলা ষ্টৰি ভাল আছিলে।
সেইখনো ধুনীয়া এটা টপিকত বনাইছে ৰিয়েল বেচ মানে। ভাল এই কিছুমান ডাইৰেক্টৰে ভাল টাইপচনত বস্তুবিলাক বনাই ভাল লাগে চাই পেলাই।
তুমি যদি মুভি চাব বিচাৰা যদি তোমাক এখন মুভি চাৰ্চ কৰিব পাৰিম। তুমি অলপমান হলিউডলৈ তুমি চিফ্ট কৰিবা বুইছা। মানে তোমাৰ হলিউডটো চাব পৰা মেইন ৰিজনটো হৈছে মানুহৰ মানে যিমান বিয়ণ্ড ইমিজিনেশ্যন চাবা ন
ট্ৰট।
পিছে নিজতকে যিমান বাহিৰ বস্ত চাব বিচাৰি পাবা ন তুমি তেতিয়া তুমি বস্তুবোৰ বেছি শিকিবলে পাবা বস্তু বেছি যা নিবলে পাবা। সুস্তেল বুলি জানিও ভাল পাবা বস্তুবোৰ শুনিও ভাল পাবা। বেলেগ কিবা এটা নতুন গম পাইছো মই এইবাৰ।
হুম।
লাইক নতুন কিবা এটা গম পাইছো এইবাৰ।
উম উম। বাকীবোৰ এনেও নৰ্মেল চিনেমাবিলাকো চাওঁ বাৰু ভাল লাগে।
গম পাওঁ গম পাওঁ তাপিছত অসমীয়া মুভি চোৱা নাই তুমি অ
অসমীয়া মভি চাওঁ অঁ চাওঁ।
অসমীয়া মুভি চাব লাগে আৰু নতুনকে কিবা মুভি ওলাইছিলে এইবাৰ তোমাৰ অসমীয়া। নাতি হাতী লৰা নে কিবা আছিলে ককা আইতা নাহাতিলে তাত তোটো তোমাৰ আছে ভাল ভাল এক্টৰ। পল বৰা আছে ভাল হৈছে ভালে যাওঁ। ময়ো তোমাৰ পষ্টাৰ পাইছিলো।
এই অসমীয়া চিনেমা চাব লাগে মাজতে এই এ কি অগ্নি বান সলাল
হয় হয় অগ্নিপাটখন ভাল হৈছিলে ন ৰৈ ৰৈ বিনালে খন চালো চালো সেইখন জুবিন গাৰ্গ দ গ্ৰেট জুবিন গাৰ্গ দ গ্ৰেট
তাৰপাছত এ অসমীয়া যেন মানুহ চাওঁ ভাল লাগে অসমত থাকো যেতিয়া ধুনীয়া তাৰো সমৰ দুন ধৰিলৈকে বহুত প্ৰতিভা কৰে
কৰে দেই কৰে আমাৰ অসমীয়াও যে আমাৰ কিবা বহুত কাম কৰিব
উম
উচ্চ স্তৰত যাব পাৰে ভাল লাগে সখিনি কথা গম পাই
সেই কলো কলো ম নাই নাই খামেই মানে টাউন গৈছিলো তাতে অপ খালো পকৰা চকৰা ফাষ্ট ফুড
হয় হয় হয় ফাষ্ট ফুড বোৰ ইমান খালে ভাল নহয়
অ ইমান খাব নালাগে লোভতে খাই দিওঁ আৰু
কি কৈছা
খুৱা বোৱা হ'লে তোমালোকৰ
মোৰ নাই হোৱা মোৰ তোমাৰ বনামগেহে।
আচ্ছা কিহে কি বনাবা আজি?
আজি তোমাৰ কণী বনাওঁ বুলি ভাবিছোঁ।
আচ্ছা।
মানে আন্দা এগ।
হয় আমাৰ আজি চিকেন বনাম।
চিকেন বনাবা নেকি ভাল ভাল ভাল খাব লাগে অলপমান হয় হয় ভাল ভাল ভাল অলপমান প্ৰটিন লাগে
জিম চিম কৰা হৈছে ন আজিকালি সেইকাৰণে।
ঠিকে আছে ভাল ভাল ভাল জিমটো যাব লাগে।
অ অকমান স্বাস্থ্যৰ প্ৰতি হেৰি লৈছো আৰু।
এ ভাল ভাল অতি সুন্দৰ। ঠিকে আছে ঠিকে আছে ভাল লাগিলে কলটো কৰিলা। মই? মই জিম?
অ।
হয় মই যাওঁ জিম্।
জিম জোৱা ন?
কেতিয়াবা সময় পালে অলপমান আৰু গৈ পেলাই শৰীৰ চৰ্চা কৰি আহো।
নাই কৰিবা এসপ্তাহত চাৰিদিনলৈ যাবা চাৰিদিন মানকে যাবা আৰু।
হয় শৰীৰ চৰ্চা কৰিম হয় শৰীৰ চৰ্চা কৰিব লাগে অলপমান।
অ আজিকালি যুগত এখন লাগেতো। শৰীৰ শৰীৰটো ভালকে থাকা যি বেমাৰ আজাৰ বাঢ়িছে আৰু।
বহুত বেমাৰ আজাৰ হৈছে লাহে লাহে।
দে হ'ব দিয়াঅলপ খানাটো চাওঁগে।
দিয়া দিয়া দিয়া দিয়া তুমি বনোৱাগে বনোৱাগে ময়ো যাওঁ বনাওগে দিয়া। ভাল লাগিলে বহুত দিনৰ মূৰত ফোনটো কৰিলা বাই বাই।